হেল্ল'
হেল্ল'
অ', কোৱা?
কি কৰি আছা?
এ, বহি আছোঁ এনে তুমি?
ময়ো এ, এনেই বহি আছোঁ। বাকী খবৰ ভালনে তোমাৰ?
ভালেই, তোমাৰ?
উম, আছোঁ আৰু দেই।
অ', গৰম কেনেকুৱা পৰিছে সেইফালে?
কি কবা আৰু এনেকুৱা গৰম মাথা বিষাই গৈছেগে একেবাৰে।
অহ, মোৰো সেই একেই দে কলেজৰ পৰা আহিলোঁ, আহি কিনে একদম মানে কি ক'ম আৰু মাথা চাথা বিষ হৈ গৈছে।
উম। আৰু মানে ইমান গৰম পৰিলে মানে মোৰ গা বোৰ ইমান বেয়া লাগে নহয়।
তাকেই গৰমখনত।
উম।
উহ।
উপায় নাই।
চাই দিয়া।
উম, ঘৰতে আছোঁ তুমিনো?
মই ঘৰতে।
বাকী ভাত পানী খোৱা হ'ল?
ভাত পানী খালোঁ অ', তুমি?
উম, খালোঁ দেই।
অহ।
গৈছিলা নেকি?
অ', কলেজ গৈছিলোঁৱে কলেজৰ পৰা আহি কিনে ত' এতিয়া ঘৰতে আৰু।
অ'।
তুমি এতিয়া ক'ত পঢ়ি আছা যে?
মই এতিয়া তিনচুকীয়া কলেজতে গ্ৰেজুৱেশ্যন কৰি আছোঁ।
অ', অ'। কোৱা আৰু।
গ্ৰেজুৱেশ্যন মানে এইবাৰ ডিগ্ৰীত এডমিশ্যন লৈছোঁহে ফাৰ্ষ্ট চেমিষ্টাৰত।
অ'।
আমাৰ এতিয়ালৈকে মানে ক্লাছ আৰম্ভ হোৱা নাই।
অ'।
এডমিশ্যন কৰাহে আছে, আগষ্ট মানত হ'বগে নেকি?
অ আগষ্টতে হ'ব লাগে
উ বাকী তোমাৰ ভন্টি এজনীয়ে মেট্ৰিক দিছিলে নহয়
অ দিছিলে দিছিলে
তাই কেনেকুৱা হল
তাই পাছ কৰিলে।
অ', আৰু এইজনী ভন্টিয়ে হায়াৰ ছেকেণ্ডৰী দিছিল।
তাই এতিয়া বি এ পঢ়ি আছে।
অ', অ'।
বিএ পালেগে উম উম তুমি পাহৰিলাই আকৌ ফ'ন চোন নকৰা
তুমিও নকৰা আকৌ আজি মই কৰিছোৱেই তোমাক
এই মই টাইমেই নাপাওঁ।
ক'তনো টাইম পাবা হয়।
টাইম মানে কলেজৰ পৰা আহি আকৌ তোমাৰ হে টিউচন কৰো মানে সৰু ল'ৰা ছোৱালীখিনি। এনেকেই আৰু উম।
বাকী ইংলিছ মিডিয়ামৰ কৰোৱা নে আছামিচ?
আচামিচৰে দে
অ বাকী তোমাৰ কেইটামান হ'ব ষ্টুডেন্ট?
বেছি নাই তোমাৰ পাঁচটা মানে হ'ব অকল।
অ অ বাকী ঘৰত চবৰে ভালেই এতিয়া?
উম ভালেই দেই। তোমালোকৰ ভালনে?
উম ভালেই।
অহ
বাকী তোমালোকৰ আৰু খেতি পথাৰ আছে নাই?
খেতি পথাৰ আছে থকাতটো।
উম
মাহঁতৰ ঘৰত মইতো এতিয়া এনাই ঘৰত থাকো ন।
অঁ, আচ্ছা তুমি তিনিচুকাৰেছে জান?
অঁ, তিনচুকীয়াতে এনাইহেট। সিহঁতৰফালে নাই আমাৰ মাহঁতৰ এফালে আছে আৰু।
অঁ, অঁ।
তোমালোকৰ আছেনে পিছে?
মই ভাবিছিলো তুমি ফিলৰ বাৰীতে আছা নেকি বুলি?
নাই নাই ফিলবাৰত নাই যামহে আৰু।
অঁ।
বন্ধ পালে যাম বন্ধ পালে যাম আৰু কলেজ।
বাকী ঘৰলৈ গলে থকা হয় ন বেছিদিন?
এ ঘৰলে গলে ইমান থকা নহয় দেই।
কিয় তাত ভাাল নালাগে নেকি?
ভাল লাগে বাৰু মানে কি হ'ল ইয়াত তেতিয়া মই সৰু পৰা থকা ন? এ ইয়াতে ভাল লাগে আৰু।
অঁ, অঁ।
এদিনকে ওলাবা লৈ যাম।
কলৈ তোমাৰলোকৰ ঘৰলৈ? ঠিক আছে যাম বাৰু।
উম।
মোৰো জানা এই কামৰ পৰা সময়ে নাপাওঁ আকৌ।
অঁ, তুমি কিবা কাম কৰি আছা নেকি?
অঁ।
অঁ অঁ। কিমান দিন হ'ল কৰা?
মোৰ তাত তিনিমাহ মান হ'ল দেই।
অঁ।
নকবা আও, চাকৰি কাৰণে এপ্লাই কৰাই নাই। সেইকাৰণে এনেই সৰুকে কাম এটাতে সোমাই আছো।
আহ ঠিকেই দিয়া কৰি থাকিব লাগে।
উম এনেই মানে হাত খৰচটো আহি থাকিলেও হয় ন।
অঁ।
বাকী তুমি ক'তো ফুৰিব যোৱা নাই নি এতিয়া?
ফুৰিবলে যোৱা নাই। টাইমেই পোৱা নাই যাবলে ক'তো।
আচ্ছা। তোমালোকৰ পিছে গৰম বন্ধ নিদিয়ে নি?
গৰম বন্ধ নিদিয়ে আমাৰ।
অ। এনেই ক'বাত, এনে ক'বাত ফুৰিব যাম ভাবিছা নাই?
ফুৰিব যাম ত এতিয়ালৈকে একো প্লেনিং বনোৱা নাই, বনাব লাগিব আৰু। লগৰ খিনিয়ে কৈ থাকেই যাম যাম বুলি।
তাক ক'ত যোৱা হয় একো মানে সিদ্ধান্ত লোৱা নাই আৰু।
অ আট্ছা।
উম।
তাকেই অৰুণাচল, অৰুণাচল ফালেই গলে ভাল হ'ব নেকি?
অৰুণাচল ফালে ন। উ হেফালৰ জেগাতটো বেয়া নহয় বাৰু
এতিয়া মানে চবেই সেইফালেই বেছিকে ফুৰিব যোৱা দেখিছো মানে
অঁ সেইফালে ওলায় বেছিভাগ
উম
আৰু কোৱা বাকী
বাকী আজি ক্লাছ গৈ ছিলানে
ক্লাছ অ গৈছিলোতো
অ অ
তোমালোকৰতো আগষ্টৰ পৰা হব ন
অ আমাৰ আগষ্ট মানৰ পৰা হবহে
উম মেজৰ কিহত লৈছা
মই মেজৰ আছামিছতে লৈছোঁ দেই
অ
কোৱা
বাকি তুমি ডিগ্ৰী কৰিছিলা নেকি
ডিগ্ৰী অ কৰিছিলোঁ
আচ্ছা এতিয়া তুমি নাৰ্ছিঙে শিকি আছা
নাৰছিং মানে এতিয়া আমাৰ শিকে আছিলো মানে এতিয়া খতমে হ'ল আমাৰ
অ অ
উম। আৰু, প্ৰেকটিকেল তোমাৰ ডিব্ৰুগড়।
পিছে বেজি দিব শিকিলানে?
দে আমাক শিকোৱা অ শিকিলো দেই।
অ দি পাইছা নি পিছে?
দিছিলো দিছিলো। দি থকা হয়।
ময়ো মানে কেতিয়াবা বেমাৰ হলে যাব লাগিব।
অ', আহিবা। আৰু, মাহেঁতে কি কৰি আছে?
মা শুয়ে আছে নিকি, মই বাহিৰতে বহি আছোঁ।
অ'।
মানে গৰম। কাৰেণ্টটো অহা যোৱা কৰি আছে
আহ'।
সেই কাৰণে ভিতৰত ইমান গৰম পৰিছে।
কাৰেণ্ট নাথাকিলেও বৰ অশান্তি লাগে গৰমখনত।
উম। সঁচাকে আকৌ। আৰু তোমাৰ ক'ব গ'লে এই গৰম দিনত যে অহা-যোৱাই কৰি থাকে নেকি। উম '। বাকী কি কৈছিলা তোমালোকৰ ঘৰতটো খেতি আছে বুলি। তুমি ধান ৰুব জনানাই?
মই এতিয়ালৈকে মানে ঘৰতকে মোৰ থকা নহয় ন সেইকাৰণে নাই সেনেকে ৰোৱা নহলে আৰু। শিকিব লাগিব আৰু লাহেকে।
এনেই পথাৰলৈ এনে পথাৰলৈ গৈ পাইছানাই?
গৈছো গৈছো অ' খালি ৰোৱাহে হোৱা নাই। শিকিম আৰু
অহ '। তাত বব জানা নে পিছে?
নাই মই তাত ববলৈও নাজানো।
হয় নেকি।
তুমি জানা না চেন
মই পথাৰলৈ কব গ'লে নাযাওঁৱে বাৰু তাত ববলৈ অলপ জানো।
অহ। মোক মায়ে মাতি আছে ছে বৰশী ৰুবলে। এতিয়া মই টাইমতো মানে মিলাব নোৱাৰোঁ ন যাবলৈ। এনে, যাব লাগিব আৰু সময় মিলাই।
উম শিকিবা শিকিবা। কিন্তু মই কিন্তু মই ফুলটোহে বাচিব নাজানো আৰু।
ফুল বাচিবা নাজানা?
জানো নহয়।
অ শিকিবা আক।
মায়ে কয় শিকাই দিম বুলি ইমান টান লাগে।
আহ
তাঁতৰ ওচৰলৈ যাবই তাঁতৰ ওচৰলৈ যাবই মন নাযায়।
আহ
আমাৰ মায়ে তাত বয় বাৰু
আহঁ
আৰু কোৱা কোৱা তুমি কোৱা।
আজি হব তেনেহলে ন।
উম ঠিক আছে।
উম আকৌ বেলেগ এদিন ফোন কৰিম।
অ ফোন কৰিবা তোমাৰ আকৌ মনতে নপৰে নহয়।
উম হয় নেকি!
উম
হ'ব দিয়া বাই।
উম বাই।
ৰাখিছো।
উম